হেল্ল' অঁ কোৱা
কি কৰি আছা
এ আছো এনে তুমি
আচ্ছা আচ্ছা মইও এনেই তোমাৰ বহি আছিলো বিছনাতে ভাট খালা আহ
এতিয়া চাহ খায় মানুহে
উম নাখায় বাৰু মই তেতিয়াও খাই লো আৰু খোৱাাতো কবই লাগিব ন
উম উম উম উম খালো খাই বৈ ফিটিং
আচ্ছা ভাই ভাত খালা
নাই ভাত বনি আছে
আচ্ছা তুমি বনাইছা আচ্ছা আচ্ছা
চাই আছো
অ ঠিকে আছে দিয়া
উ বাকী বেমাৰ ভাল হৈছে
ভালে হৈছে বাৰু মোক বাৰু এজনী মানে ডক্তৰে কৈছিলে ন মই মাজে মাজে বেমাৰ থাক ন চ' এখে কৈছিলে মানে নাৰ্ছ এজনী ৰাখি ল'বলে মানে মাজে মাজে যোনবিলাক চেক আপ কৰিব আহে ন সপ্তাহত এবাৰ দুবাৰ চেকপ কৰি অহাটো মানে সেইটোয়ে আৰু মানে মই অহা যোৱা কৰিব কষ্ট হয় ন
অ পাৰা নাৰ্চ এজনী ঘৰতে মানে ব্লাড টো চাই দিয়ে প্ৰেছাৰ জো ঠি দিয়ে বিপি সেইবিলাক
আচ্ছা আচ্ছা সেইটোোৱে তুমি জান না নেকি কিবা নাৰছ তোমাৰ কন্টেক্ট আছে নেকি
কটে কি ময়ে হয় আকৌ কতেে কেলে লাগে
আচ্ছা তুমি হয় যদি বাৰু অ তুমি কোৱাচোন মানে কি কি হয় বাৰু নাৰ্চ
মানে ইনফেক্ তোমাৰ বেমাৰতটো কি সেইেতু ক আগতে মানে জ্বৰ স বেি ক উ থ নে কি দিনে দিননে নেকি
অ সেইটোয়ে কিবা এটা হয় মই গম নাপাও মানে বডিতে হয়
মানে চিবা টাইপ অলপ অলপ
তাই হয় অলপমান
অ সেইটো কাৰণে মানে তুমি মহৰ পৰা বাচিব লাগিব আৰু তুমি চাগে খোৱা অঁ খোৱা বস্তু বিলাক চাগে তুমালোকে উদঙাই থৈ দিয়া ন
অঁ মানে অঁ সেইটোৱে আৰু মানে উদঙাই থৈ দিওঁ
তাকে আৰু যদি অকমান মানে মানে যেতিয়া ক দেখো আকৌ মানে অকমান ফিভাৰ হলে জ্বৰ চৰ হলে তেতিয়া ডক্টৰে যিটো ফাইল দিয়ে সেইটো এদিন খাই পেলাই যদি ভাল পোৱা
অঁ
ত' সেইটো মানে ভাল পালো বুলি থৈ দিব নালাগে পুৰা ফাইলটো যে সতম কৰিব লাগে
অ আচ্ছা আচ্ছা আমাৰ মানে ভাল পালো বুলি এনেকে থৈ এয়া হয় ন এনেক মানে বাহতে ওলাই থো
সটোে পইট মানে কি যদি মানে বেক্টেৰিয়া যদি থাকে ন বিতণুটো
উম
তেনতো তেতিয়া এ টেবলেট খালে অকণমান কমজুৰি টাইপ হৈ যায় ন চ' এতিয়া গাটো মানে ভাল লাগি যায় তাৰ পিছত এতিয়া এতিয়া গাটো আকৌ এবাৰ মানে দুই তিনি দিন গ'ল টেবলেট নাখালা তাৰ পিছত মান সেই চু মন কিবা ক কিবা হেৰি মানে টেবলেটটো নাখালা নে বেক্টেৰিয়া খিনি আকৌ পাৱাৰফুল হৈ যায় চ' সেইখিনি আকৌ বেমাৰ হৈ যায় আকৌ গাত ইে থৈ যায় নিজৰ হেৰিটোত
অঁ আচ্ছা আচ্ছা গম পাইছো
সেইটো কাৰণে তেওঁ যদি এনেকা হৈ থাকে ব্লাড টেষ্ট এটা কৰোৱা ভাল মানে যদি ব্লাড টো চাব না যে কি হয়
অঁ বাৰু মোৰ ব্লাড টেষ্ট কৰিছিলে বাৰু তাত মানে চাইছিল তোমাৰ ভিটামিন ডি টো কমি আছিলে আৰু
ভিটামিন ডিটো ন ত তুমি এতিয়া ভিটামিন দি থকা বস্তুবিলাক বেছিকৈ খাব লাগিব যেনে যেনে যিবিলাক ভিটামিন দি বেছিকৈ থাকে এতিয়া মই পাহৰিছো বাৰু কেইটামান নাম
আচ্ছা আচ্ছা ঠিকে আছে ভালে বাৰু মোক খাম বাৰু দেই তুমি মানে মাজে মাজে আহি থাকিবা ন মোৰ চেক কৰিবলে মানে মানে মাজে মাজে হই থাকে ন জ্বৰটো
উম তাকে এনে কিবা মূৰ চুৰ ঘূৰাই নেকি মানে ৰ'দত ওলালে মূৰ চুৰ
অঁ ৰ'দত ওলালে মানে কালি মানে যোৱ কালি ৰ'দত ওলাইছিলো ন এনেকে খোজ কাঢ়িবলৈ অ মূৰ ঘুৰাই পৰি গলো
তোমাৰ প্ৰেচাৰটো ল' হৈছে চাগে
আচ্ছা আচ্ছা এইটো কিয় হয় বা
প্ৰেচাৰ টো ল' মানে কি ৰ'দত থাকিলে মানে কিছুমানে থাকে যে সৰু পাই যে কেইটামানত হাই প্ৰেছাৰ থাকে কেইটামানৰ ল' প্ৰেছাৰ থাকে কেইয়াবা মিডিয়াম থাকে
অঁ আচ্ছা আচ্ছা সৰু হয় ন অ এইটোতো জানো বাৰু হাই- -প্ৰেছাৰ ল' প্ৰেছাৰ এইখিনি যা
কে ন চ' তুমি ল বেচাৰ হলে অকমান হাই প্ৰেছাৰ হ'লে তেতেলি খাব লাগে।
আচ্ছা আচ্ছা তুমি কি তোমাৰ কি বাৰু হাই প্ৰেছাৰ নে ল' নে তোমাৰ ঠিকে আছে।
ঠিকে আছে মোৰ।
আচ্ছা আচ্ছা ঠিকে আছে মোৰ বাৰু মানে কি গৰম দিনত যে বৰ গৰম উঠে জানা। হাই প্ৰেছাৰৰ হৈছে নিচিনাই লাগে অঁ
গৰম বেছি লাগে তোমাৰ হাই প্ৰেছাৰে আছে তেন্তে।
অঁ বাকী এইটো মই কৰিও গৈছো তেনেকে আকৌ গৰম দিনত হা- হাই প্ৰেছাৰো মাৰে মানে গম পোৱানাই এইটো কি হৈ আছে গাটো হেল্ল' হেল্ল হেল্ল' হেল্ল' অঁ শুনিছা
মাতটো তোমাৰ নাই অহা তোমাৰ নেটৱৰ্কটোই প্ৰব্লেম দিছে।
অ এতিয়া কোৱা এতিয়া আহিছে নে?
অ আহিছে আহিছে।
অ অথনি চাগে নেটৱৰ্কটো বেয়া হৈছিলে তোমাৰ নহলে মোৰে
অ তোমাৰ পৰা বা মোৰে হ'ব পাৰে তেনেকোৱা অথনি অকন নেটৱৰ্ক শ্ল' দিয়ে কেতিয়াবা কেতিয়াবা উম আৰু বেমাৰ- চেমাৰ থাকে নহয় চুগাৰ সেইবিলাক আছে নেকি আপোনাৰ আকৌ
না না নাৰ্ভৰ বেমাৰটো নাই বাৰু নাৰ্ভটো ঠিক ঠিকে আছে না নাৰ্ভৰ বেমাৰ নাই বাৰু ঠিকে আছে নাৰ্ভ খিনি হেল্ল'
হা
অ হেল্ল'
কি কৈছ
অ মোৰ নাৰ্ভৰ নাই বোলো একো দিগদাৰ নাই বাৰু ঠিকে আছে চব।
উম নাৰ্ভৰ দিগদাৰ মানে থাকে কিছুমানৰ ধৰা কিছুমানৰ মানে বহুত কম থাকে মানুহৰ।
সেইটোয়ে আৰু এই অ এইফালে অলপ নেটৱৰ্কটো মানে বেয়া নেকি চাগে, অ সেইটোয়ে সেইকাৰণে গম পাইছো দিয়া একো নহয় এতিয়াটো আৱাজ আহি আছে ন হেল্ল'
নেটদাল শ্ল
হেল্ল'
নেটটো শ্ল' দি আছিলে ও
অ এতিয়া ঠিকে আছে
হেল্ল'